হেল্ল', কি কৰিছ?
এইয়া উঠিছো, উঠিছো।
অ', অ', অ'। ময়ো উঠি পেলাই, ময়ো উঠিছ এতিয়া চোতাল ঘৰ সাৰো, বাচন বৰ্তন ধুঁ।
অ'।
উ কাম কৰি হ'ল নেকি?
নাই উঠিছো উঠি পেলাই বিছনা কাপোৰ সামৰি আছো।
অঁ।
আছে যে মানে কাম বহুত আছে আলহী আহিব
উম, কাম থাকে এইবিলাক কিবা। পাতিলেগে, আমাৰো কাম ধেই ওলাব এতিয়া।
অ মায় স ঘ মায়ে উঠনিয়ে উঠিলে উঠি পেলাই ঘৰ মুচি আছে।
আহ।
অ
ৰাতি ডাঙৰ বৰষুণ দিছিলে নহয়।
অ' বহুত ডাঙৰ। বৰষুিত হৈছিলে গু একদম বতাহাহত পানী সোমাইে আকৌ ভাঙিচি অৱস্থা নাইকিয়া হ'ল তাৰছত এতিয়া- এতিয়া আকৌ সেইখিনি খুলি কৰি
উম।
এতিয়া আকৌ ভাল কৰি আছে ভালকে দি আছে। অ' বৰষুণতো ইমান দিনৰ পৰা নাই আৰু আজি যেতিয়া কিবা কৰিব তেতিয়াহে বৰষুণ খালে।
কিবা এটা কৰা আগহঁতহে দিয়ে বৰষুণটো হয় এনেই ব সোণ পৰিলে জেগাবলাক দেখিবলৈ বেয়া লাগি থাকে বোকা হয়। উম। উম আম। সেই কি বুলি ক আজি চাৰিদিনীয়া গা ধুৱোব নহয়।
অ'।
সেই জেগা চেগাবলাক চাফা কৰো মানুহজনো আহিব ঘৰ চৰ মুচিব লাগিব।
অ', আৰু চাই দিন ন।
অ', উ দিঙ ম তাতে সেইখিনি কৰিবহি আহি সনেকে ঘৰ চৰ মচি কৰি মানে চাফ চিকুণ কৰি লওঁ গৈ নহ'লে লেতেয়া হৈ থাকিলে দেখিব বেয়া লাগে ন।
ব
মানহো দুনোহ আহি আৰু।
অ'।
আকৌ চাহৰ চাহ চাহ পানী বা়িব লাগিব সেবিলাক কৰি পেলাইহে মইতো জন্মদিনলৈ যাম আৰু।
অ', কিমান টাইম?
কিমান টাইম মানে বাৰটা মান বাজিব গৈ চাগে।
দেৰি হ'ব আ চ
শুওতে সশুওতে কথা বতৰা পাতি কাম কৰোতে সেই দেৰি হয় নহয়। এনে ধৰি লওক ইমান দীঘলীয়া কাম নাথাকে খালি গাত তইহে ধুৱাব লাগে, পানী তুলি পেলাই হয়, মানুহে কথা বতৰা পাতিব অকণ সময় আহোতেও দেৰি হ'ব। ঘৰৰ কামবন আজৰি কৰিহে আহিব মানুহ বিলাক হয়।
দুপৰীয়ানো কত আহিব।
অ সোনকালে আৰু নাহে।
উ।
সেইখিনি আজৰি হব লাগিব।
আহ।
আজি
ধনুক সেই বাইহতৰ লগতে পঠাই দিলো।
অ সি এতিয়া শুই উঠাই নাই, শুই উঠাই নাই। কালি মই ক'লো মানে জেঠাই অকনমান দেৰি যাব দহটামান বজাত তুমি জেঠাৰ লগত যাবানা। তেতিয়াও তাৰ মনটো বেয়া মানে দেই দছটা বাজিব বুলি কৈছো। অকমান দেৰি হ'ব বুলি মানে তাৰ মনটো বেয়া আৰু। তাত গ'লে সি কেক কাটিব নোপাব দেৰিকে।
মই যাম দে চাই লও মোক তো এঘাৰটা বজাত মাতিছে। চাৰে দশটাত ঘৰ পৰা ওলাই গলে এঘাৰটা মানত পামগে
অ অ অ। তাৰপিছত এইয়া হেৰি মই কলো নহ'লে জেঠুৰ লগতে যাবা জেঠুৰ লগত বোলে ছটা বজাতে যাবা জেঠুৱে ভাত বনাব যাব জেঠুৰ লগতে যাবা। তাৰ সি তাক মানে কৈ থৈ দিছে অ মোক সোনকালে উঠাই দিবা এতিয়ালৈকেও হাঁহ পোৱাই নাই শুই আছে।
অ
উম সিফালও মন মনে সিফালও মন, কোনফালে কি কৰিম কি নকৰিম হৈ আছে। অ এ বিয়াত বিয়েৰ পানীৰ তুলা মনো আছে। অ সেই সেতাত বাৰ্থডে কেক কাটিব নাপাব সেয়াও তাৰ মন
একেদিনাই চবফালে হৈ লৈছে।
আক কোনোফালে মানে এৰিব নোৱাৰা হয় আছে সেতি সেইতো কাৰণে কালি গুচি আহিছে। নহলে তাত থাকিব থাকিলে হয় চাগে
অ বাজি নি কেনেকে।
হম।
সেই কিবা কৰে কা ৰভাতল খন মুচিব লাগিব, কলপাতখিনি ধুব আছেই
উম।
ধুগৈ
ধুৱা ধোৱা গৈছে যেনেধৰণৰ কথাত আকৌ চাগে বাহিৰৰ উম ধুই থৈ দিয়া কালি মই ধুলো নহয় এই ধনৰ ঘৈণীয়েকৰ লগত
অ মই নাই ধোৱা বুলি ভাবিছিলোঁ সেইখিনিকে দেখি
ঠিক নাই বৰষুণ পৰা নাছিলে নেকি? এনে পানী পানীটো উপৰে উপৰে মানে মাৰি দিলেই হৈ যাব চাগে এনে ঘহি ঘহি থৈ দিয়া আছে
অ
পানীকণ তিঙত সৰহকে লৈ মাৰি দিবি চাফা হৈ যাব
অ সেইটোকে কৰিব লাগিব যদি এবাৰ ধুৱা আছে নাই ধোৱা বুলিহে ধুব ধুম বুলি ভাবি আছিলো
অ শাক পাচলি কটা মানুহ আহিলে
নাই আহা কোনো
উম নহয় নহয় নহয় উম সেইটো নাই নহয় ৱে ভাজি কাৰণেটো নাই অহা অকল চাহ ভাজিটোহে হব
অ'।
এটুকু কৰি বেছি মানুহ নালাগে ন কাটোতে।
অ উ ঢেৰ মানুহ মাতিলে উল্টা পুল্টাহে কাট গাজৰ কেইডালটো দীঘল দীঘলকে কাতিব লাগিব চাগে হয়নে
অ এ আদা নহৰুখিনি সেইখিনি গুচাব দিবি
অ আলু আৰু মাংসৰ কাৰণে আলুখিনি কাটিব পাৰিব
অ লেচেৰা মাহ খিনি সেইখিনি হেৰিয়াই কি বুলি কয় কিন্তু নিজে কাটি লম বুলিয়ে কৈ বেলেগক কাটিব দিয়া নাই
অ
অ
ত এতিয়া সোপাহত তেতিয়া হেৰিলৈ যাব
অ বজাৰলৈ কালি হেৰি নাই আনা নাই নহয় ৰঙালাও
অ
ৰঙালাও-ৰঙালাও ফ্ৰাইটো বনোৱা কথা কৈছে। ভাঙি পেলাই ৰঙালাও এইটো অ' ভালে লাগে খাই বেচন সানি ধুনীয়াকে তেলত ভাজিব লাগে।
অ',
ন, উম। তেলত ভাজি ভাজি ধুনীয়াকে এপিচ এপিচকে মানুহক দিব লাগে তেতিয়া মানুহে ভাল পায় আৰু।
অ'। আজি দিনতটো বৰষুণ নপৰি ভালে ভালে গ'লেই ভাল আছে আৰু। বৰষুণগাল পৰিলে মানে আৰু বহুত অসুবি
হ'ব ভিতৰতো মানুহ বহিব দিবলৈ নহ দিব নে এনে খাবই দিব! দিনততো তেনেকে বৰষুণ পৰি থকা নাই যিকেই যিকেইদিন বৰষুণ পৰিছে হয়। দিনটো পৰি নাই আগৰ নিচিনা এতিয়া ৰাতি কালি সময়ত দিলে বৰষুণ।
অ'। আজি দিনটো ভালে ভালে গুচি গ'লে টেনচনটো নাহে আৰু। মই সেই কেকটো আনিবলৈহে হে যাম কৈ থৈ দিছিলো। মোক লৈ যাবি টাউনৰ পৰা আহিম গৈ। কেকটো লৈ আহিম গৈ। সেইটো থৈ আকৌ মই অফিচ যাবলৈ লাগিব। দৌৰা দৌৰিকে।
অ', সেইটা বজাত যাবি এঘাৰটা বজাত যাবি অফিচ।
অ', দেওবাৰ যে অকন দেৰিকে যাম। সেইটো কাৰণ মই কালি কৈ আহিছো আৰু মই কিমান টাইমত ছুটি দিব। তাৰ পিছত কৈছো এতিয়াতো কেনেকে ক'ব পাৰিম কিমান টাইমত ছুটি হ'ব। অফিচতে আছো যাবয়ে পাৰা নাই তাৰপিছত মই কৈছো অ' কাইলৈ অকমান সোনকালে চাৰে তিনটামানত যাব তাৰপিছত অ' আহিবি যাবলৈ দিম যা বুলি কৈছে।
উম দেওবাৰ দিনটোতো মোৰ বন্ধ নাই।
অ', আজি আঠাইশ তাৰিখ যে মাহৰ লাষ্ট পৰি গ'ল যে। কামো বেয়া হৈ আহিছে সেইকাৰণে।
উম। অ' মানে কামটো এনেকুৱা আহ নাই বনোৱা নাই বনামহে।
অ'।
এই খিনি কাম কৰি আজৰি হৈ লওঁ।
অ'।
হাঁহ মুৰ্গী এৰি দিব লাগিব ডাঙা দিব লাগিব। চোতালখন খাৰিব লাগিব মোৰো অ'। কালি বতাহ অলপ মাৰিলে যে গোটেই চোতাল আগফাল পাচফাল লেতেৰা হৈ আছে। গছ পাত পৰি সেইখিনি সাৰিব লাগিব।
তাৰ পিছত বাচন বৰ্তন ধুব লাগিব ভাত খোৱা বাচন বৰ্তন।
আহ।
উম ঘৰতো অকণ মুচিব লাগিব।
অ'।
আকৌ এই গোপিনী বিলাক আহিব যে সিহঁতৰ কাৰণে আ কিবা পিঠা পনা বনাব লাগিব।
অ'।
বেলেগ একো নাখায় নহয় চাহ তামুল খাব আহি।
অ' ৰুটি দিব লাগিব চাগে।
অ'। তেনেকে দিব লাগিব।
আহ'। কাম কৰি আছে বস্তু চুস্থু চব অট এটা টত এটা পৰি আছে।
উম।
আজে হ'লেহে
উম মায়ে কি হেৰি কৰি আছে চোতাল মোচি আছে?
অ' নাই মোচা নাই চোন সেইখন ৰভাখন হোৱাই নাই যে
অ' ৰভা দিছে এতিয়া।
অ'
উম স্কিন চাই আহ বোকা লাগি গ'ল। স্কিনত খালি ত বৰষুণ উম। বৰষুণ হয়ে। উম এ সিহঁতৰ উৎপাত।
উম।
নানে ন বিচাৰকে
উম, হ'ব দে ন কাম খিনি কৰি মই আজৰি হৈ লওঁ।
অ' অ' হ'ব দেহ।